হেল্ল'
হেল্ল' অ শুনিছা নাই?
উম শুনিছো।
উম কি কৰি আছা।
মই এই এনেই বাহিৰতে বহি আছোঁ।
গৰম কেনেকুৱা দিছে সেইফালে?
আজি গৰম নাই আজি বতৰটো ঠাণ্ডা বৰষুণ দি আছে।
অ আমাৰ এইফালেও আজি। তছে।
অ।
সেইফালে আজি বৰষুণ নাই তেতিয়া ন? আজি ৰ'দ নাই দিয়া। ঠিকে
আজি দিনতো নাই।
মানে আজি বাৰটো ভাল আৰু নে কি। অ। দেওবাৰ দিনটোত পুৰা কাপোৰ ধুতেই গ'ল নি আজি?
নাই যোৱা নহয় কাপোৰ ধুইছো সেইটো কৈছো।
আহ সেই ৰিল বিলাকতো দেখাই নহয় দেওবাৰ দিনটোত বোলো বাকীবিলাক উইকেণ্ড হেৰি কৰিবলৈ যায় চেলিব্ৰেশচন কৰিবলৈ যায়। যিবিলাক ৰুমত থাকে হোষ্টেলত থাকে হেত কাপোৰ ধুতেই যায়।
সেইটোয়ে।
গুৱাহাটীত পঢ়ি আছে এ কাপোৰ কাপোৰ ধুবলে হলে সি ঘৰ পাই যায় সি মানে ঘৰত কাপোৰ-কানি ধুই নেহি এই মনজিৎ বুলি কোৱা এটা।
অঁ
মানে মাহেকত আহিবই দুদিন ঘৰলে।
আমাৰ তাত তেনেকুৱা এটা আছে ৰুমত, ঘিলামাৰ ল'ৰা এটা আছিলে।
অ
তাৰ কাপোৰ ধুবলৈ হ'লে সি এসপ্তাহ পিন্ধিব এসপ্তাহৰ সময়ত কাপোৰ সি ঘৰলে লৈ যাব কাপোৰ ধুবলে।
উ ঘিলামাৰ কোন চাইডে আছিলে বাৰু?
এ কি চাইডে আছিলে নাজানো এই নতুকে ল'ৰা আহ আমাৰ তাত,
এই এইটো আকৌ ডাঙৰ হেৰিয়াৰ ভাগৰ যিটো ওলাই গ'ল ছিক্স চেমৰ যোৱা আমাৰ কাষৰ ৰুমটোত আছিলে।
আহ অ আহ অ গম পাইছোঁ।
হেল্ল',
তহতি ৰুমত কেইটা থকা নহলে হোষ্টেলত।
হোষ্টেলত আমি তিনিটা আছোঁ এটাৰ ৰুমত।
ক'ৰ ক'ৰ।
উ জৰ তৰ এটা গহপুৰ। এটা, এটা লালুকৰ নেকি অ এই আমাৰ তাৰে একে ডিপাৰ্টমেণ্ট হয়। কিন্তু মানে জৰ তৰ।
মানে একে কলেজৰ নহয় জানো গোটেই কেইটা একে ডিপাৰ্টমেণ্টৰে।
একে ডিপাৰ্টমেণ্টৰ অলপ আমাৰ ডিপাৰ্টমেণ্টৰ আছে, অলপ ইলেক্ট্ৰনিকছৰ আছে।
অ, বাকী খোৱা বোৱা হ'ল উম ভালে ভালে।
উম খোৱা-বোৱা কৰিলোঁ।
কিহেৰে হ'ল আজি।
আজি অলপ মাংস দি দিলে।
বা বেলেগ আৰু কি মাংস দিয়ে।
কি দিব আৰু আমাৰ বইলাৰ।
উম বইলা। ফাইভ মিট,
হো
বয়েল মিট,
ইয়াত প্ৰসিদ্ধ সেইটোৱে অলপ।
আ আ অ হেৰি। তোৰ তাৰপৰা অগ্নিগড়লৈ কিমান দূৰ এনি আই দিয়া।
ত্ৰিছ টকা ল'ব।
টকা।
ত্ৰিশ টকা, দহ কিলোমিটাৰ, পোন্ধৰ কিলোমিটাৰ হ'ব। ইয়াত তো পইচাটো লৈ দামতো ক'ব নোৱাৰো মানে ইয়াত তোৰ, আমাৰ ৰুমৰ পৰা মানে আমাৰ ইয়াত থকা ইনষ্টিটিউটৰ পৰা। হোষ্ট তেলৰ তেনেছে ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ তোৰ হেৰি বাৰ কিলোমিটাৰ। অ বাৰ কিলোমিটাৰ তেৰ কিলোমিটাৰ মান হ'ব ইয়াত, পা পইচা লৈ তোৰ হেৰি টকা। কি কয়।
কিমান লয়। তাৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰতে,
অ নহয় এনেই হেৰিয়ৰ তুলনাত লখিমপুৰত যেতিয়া যাও তই। আমাৰ ৰুমটো পৰা যদি তই ষ্টেচন যাও পঞ্চা টকা ল'ব হয়নে। সেইটো কিমান আছে খুব বেছি চাৰি পাঁচ ঘ
ৰাস্তাবোৰ ভাল নেকি?
ৰাস্তাবোৰ ভালেই ফৰলেন বনাই আছে এতিয়া।
অ তাৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ ওচৰ যদি তোৰ কাৰণে সুবিধাই দেখোন।
কেলে,
এ যাব পাৰি ইউনিভাৰ ডিব্ৰুগড়খন চাবলে।
চাবলৈ যাব পাৰি কিন্তু চাবলৈ ওলাই যাবলৈ হলেও বহুত দূৰ যাব লাগে।
অ মানে এনেই এইটো জেনেৰেলি চাবলৈ গ'লেহে বিশ টকা৷
অ
অ গম পাইছো৷
কিন্তু ডিচতেন্স আছে যথেষ্ট৷ তই গাড়ী এখন যদিও ধৰিব যাও গাড়ীখন ধৰিব হ'লেও তো ইয়াৰ পৰা তিনি কিলোমিটাৰ চাৰ কিলোমিটাৰত খোজকাঢ়ি যাব লাগিব।
গম পাই অ মানে অলপমান ভিতৰুৱা জেগাত আৰু
উম জেগাতটো ভিতৰুৱা ভ অকমান মানে ভালকে ভিতৰুৱা৷ ওচৰত দোকান এখনো নাই দোকানৰ পৰা তই কিবা আনিব হ'লেও সিমান দূৰত যাবই লাগিব৷
আচ্ছা
কিবা এটা চি পচ পেকেট খাব হ'লেও হয় তিনি দুই তিনি কিলোমিটাৰ যাব লাগিব খোজকাঢ়ি পেলাই৷ ওচৰে একোৱে নাই মানে?
হম
নৰ ওচৰত দোকান চোকান আছে নাই মেইন ইনষ্টিউটৰ ওচৰত?
ইয়াৰ একোৱেই নাই৷
নাই নহ তাতৰ যিখন কলেজ
উম।
কলেজখনৰ ওচৰে পাজৰে আছে নাই?
একোৱেই নাই ইয়াত ওচৰে পাজৰে।
বুতা কি ভয়ংকৰ জেগা তেতিয়াহ'লে।
দঙনটোৰ জেগা ক'ত আহি ফুচো তেনেকুৱা লাগিছে নহ একো নাই মানে ই একোডালেই পাবলৈ নাই।
আজিৰ দিনত তেনেকুৱা জেগাত কেনেকে মানুহ থাকিব? চাকো তেজপুৰ হেন জেগাত৷
নহয় ইয়াত মানে এইখিনিত একো নাইতো যিখিনি আছে ইভাৰ্চি ওচৰ আছে ইউনিভাৰ্চিটি ইয়াৰ পৰা ডিষ্টেঞ্চ হৈ যায় যে তাত বহুত ভাল-ভাল কিবা আহিব লগা হলে তালৈ যাব লাগিব মানে। আৰু সিহঁতৰ কাৰণে সেইটো ওচৰত হয় আমাৰ কাৰণে দূৰত হয় কাৰণ আমাৰ এক একো নাপায় ন৷
মইতো সুধিছো তহঁত এতিয়া যোনটো হোষ্টেলত আছ
উম্।
হোষ্টেলৰ পৰা ইউনিভাৰ্চিটিলে যাবি পঢ়িবলে
উম অ নহয়-নহয়-নহয় আমি তালে পঢ়িবলে তালে যাব নালাগে পঢ়িবলে আমাৰ ইয়াতে হয়। কিন্তু তালে যাবলে মানে আমাৰ কি হয় অঁ আমাৰ হে ইয়াতে ইনষ্টিটিউটতে হেৰি আছে পঢ়িবলে জেগা আছে।
ধৰি ল তহঁতৰ হোষ্টেলে জেগা আছে নেকি পঢ়াবলে?
অ আমাৰ ই এইটো ইঞ্চিটিউট ইঞ্চিটিউটতে হোষ্টেল আছে।
অ-অ। মানে
তই মানে তালে পঢ়িবলে বেলেগকে যাব লাগে বুলি ভাবিছিলি?
অ মানে আমাৰ আমাৰ কলেজৰ চিষ্টেমটো গুচি আহিলো আকৌ কলেজৰ হোষ্টেল আছে টো এটা জেগাত আৰু ইউনিভাৰ্চিটি আছেত
ইউনিভাৰ্চিটি আছে এটা জেগাত, অ তহঁতৰ হোষ্টেলটো এইয়াতে থাকি যাই ন টাৰ্ণিং টোৰ ওচৰতে?
উম মই সেইটোলে গ'লোগে আক।
তেনেকুৱা নহয় নহয় ইয়াত কেম্পাছটো তোৰ তহঁতৰ কলেজখনৰ আধামান হ'ব।
অ।
কিন্তু হেৰিবিলাক অকণমান দূৰত দূৰত আছে বস্তুবিলাক।
গম পাইছোঁ অ। মানে কলেজৰ ভিতৰতে অকল পঢ়াটোহে হ'ব আও, ই ইউনিভাৰ্চিটিতে। ঠিকে আছে মই ভাবিছো কি তহঁত থাক হোষ্টেলত বেলেগ এটা জেগাত ইউনিভাৰ্চিটিলে যাওঁ বেলেগ এটা জেগাত, সেই বুলি ভাবিছিলো।
নহয় নহয় নহয়, ইয়াত চব বেলেগ বেলেগ হোষ্টেল টো বেলেগকে আছে মানে ইনষ্টিটিউটৰ একেটা কেম্পাছৰ ভিতৰতে হেৰিতটো আছে হোষ্টেলো আছে। আৰু ইনষ্টিউটটো ক্লাছত আহি তাতে হয় মানে।
গম পাইছো এতিয়া।
এ সেইটো বেলেগ বেলেগ বস্তু।
তই যে কলি বস্ত- টো আনিবলে যাব লাগে মানে কি? কলে যাব লাগে তেতিয়া এই কি তেজপুৰ ইউনিভাৰ্চিটি যাব লাগে নেকি?
অ।
অ।
ডাইৰেক্ট তই ইউনিভাৰ্চিটি পাবগে লাগিব তই কিবা এটা খাব মন গ'লো, ভাত বা ত তই কাপোৰ এটা আনিব বুলি তই ডাইৰেক্ট তাত পাবগে লাগিব, ওচৰত একোডালেই নাপাওঁ।
গম পাইছ-
একো নাই মানে একোৱেই নাই ইয়াত। ওচৰতে তোৰ আই এ চ আই খ- এই বস্তু চাবলগীয়া হে আছে সবলা তাত। আৰু বোলে কিবা হাজদিও নাজানো।
খেলিবলে মেলিবলে কিবা সুবিধা আছে নাই, ক্ৰিকেট-চিক্ৰেত, ফুটবল - চুতবল?
তাত খেলিবলে জেগা আছে হবলা? তালে গৈ পোৱাই নাই যাব লাগিব আজি গৈছিলে কেইটামান। সময়টো দেৰি হৈ গল কাৰণে সিহত সোমাব নিদিলে, পাঁচটা বজাত গৈছিলে।
অ তাত মানে টাইমিং আছে।
উম পাঁচটা বজাৰ পিছত সোমাব নিদিয়ে, তাৰ আগত সোমাব পাৰি কিন্তু। সেটো সময়ত ওলাই আহিব পাৰি কিন্তু পাঁচটা বজাত সোমাব নিদিয়ে যোনেই নহওক।
গম পাইছ-
সিহঁতে মোক সুধিছিলে যাওঁ নেকি বুলি চা পা নগলো মই নোযোৱা কাৰণে ভালেই হ'ল বাচিলো। যোৱা খালে এনেই আক হে।
এ তাক এদিন ভালকে গোটেইটো ইন্সপেক্টচন কৰি ল'বলৈ কবি।
মানে এনেই জেগাতটো ভাল কিন্তু মানে সুবিধাও তেনেকে হে একো নাই।
বজাৰ সেইবিলাক নাই আৰু।
কিন্তু ইয়াত হেৰি বস্তুবিলাক চাই পেলাই দামবিলাক অকণমান কম কম মানে ডিচষ্টেঞ্চ চাই পেলাই। ট্ৰেন্সপোৰ্টেচনৰ ৰেটবিলাক অকমান কম
আচ্ছা দাম কোনবিলাক বস্তু কম
এতিয়া সেই তেনেকে টমটমেই হ'ল তা পা ঘুৰিব লাগিব জেগা বিলাক হেৰি ভাল। কিন্তু এনে খোৱা বোৱা কিবা কিবি সেই তাৰ বস্তুবিলাকৰ দামটো অলপ বেছি বেছি।
যোৱা মেলা বিলাকত অকমান কম হয় আও।
উম কাৰণ চা তই দছ বাৰ কিলোমিটাৰ গ'লে যদি তই বিছ টকা বা ত্ৰিশ টকা দিব লাগে সেইটোতো বহুত কম পইচা ন লখিমপুৰ হেন জেগাৰ তুলনাত
এ সেইটো ডিচষ্টেনচত যদি
উম সেইটো হয় বাৰু সেইটো নহয় চবতে ৰাস্ স্তা পদুলি তেনেকুৱা হয় ন সেইটো পইচাটোৰ লগত কথা কোনে কিমান লয় এতিয়া লখিমপুৰটো ৰাস্তা পদূলি ভাল দেখোন তাত দাম নকমাই ন মাৰ্কেটিংটো চবতে পাই না এতিয়া তোৰ যেনেকে তেল ডিপুত চবতে আছে কিন্তু হেৰি হয় ন এটা তেল ডিপুৰ দাম কেতিয়াও নকমাই কাৰণ সিহঁতৰ লষ্ট হ'ব